কি খবৰ হেল্ল'- ভালে ভালে
উম কি কৰিছা?
এয়া ময় ক চা
ময়ো ঘৰতে
অ আছছে বহুত বহুত এই কালি আৰু আজি বহুত বেছি নাই নাই মই অফিচত আছো
অফিচত আছা
অ
তোমাৰটো টো অফ নাই ন।
অফ নাই চান্ধে চান্ধে অফ থাকে এইকেইদিন ন আৰু
মই ঘৰতে অলপ কাম কৰিছিলোঁ কিবা। মানে বস্তু এটা বনাই আছিলো।
আচ্ছা।
অ হো
ভা তেতিয়া লচাই হৈ আছে কিন্তু মোৰ দে
কি বনাইছ আজি
অনা বলে অফিচত নহয়ালত ভাত নছিলে।
অফিচত।
কেনকি নাই আৰু
অ অ
সেইটো কাৰণে সমত কেনে হৈ আছে।
আজি অফিচৰ টাৰ্গেট।
ছা অ অ কিবা হ'ল
উ তোমালোকো বহুত টাৰ্গেট দিয়ে ন।
মোৰ টাৰ্গেট নাই বাৰু মই মানে তিনি প্লাছ তোমাৰ ফিল্ড অফিচাৰ আছে সেইটো কাৰ প্লাছ আছে ন ট্ৰেইনিং মে তাৰ্গেট নাই।
হ'লেও ফিল্ডতটো তোমাৰ কিছুমান টাৰ্গেটটো দিয়ে।
নাই নাই মোৰ তাৰগেট নাই। মই টেইৰিং অভিচাৰো হয়। টীম মেনেজাৰ প্লাছ তোমাৰ তাৰে মই দুটা বস্তু চাই আছো না। সেইটো কাৰণোৰ নাই এনে ফিল্ড অফচাৰ বিাক টাৰ্গেট দিয়ে আমাৰ অফচৰ পৰাও দিয়ে।
উম। ফিল্ড অফিচাৰবিলাকৰ টাৰ্গেট বেছিয়ে থাকে বাৰু কিন্তু
যি হয়
কুমাৰ চাগে অলৰাউণ্ডাৰ হয়।
অলৰাউণ্ডাৰ নিচিনা অ।
উ উম বাকী আৰু
তোমালোকৰ হেৰি ফিলডত যাব পৰা তোমাৰ হেৰি আছে নেকি তেনেকুৱা অ তোমাৰ ফিমেল লাগিব কিন্তু
মানু্হ।।
অ ছোৱালী মানুহ, ছোৱালী মানুহ।
ছোৱালী লাগে। ছোৱালী তেনেকা বহুত আছে, কিন্তু মানে ছোৱালীবিলাকৰ বাহন নাই যে তেনেকা।
অ' সেইটো স্কুটি কিন্তু লাগিব, লাইচেন্স। উম উম। সেইটো লাগিব তেলৰ পইচা দিব। তাত কিন্তু বাহন লাগিবই।
মানে এখন বাহন হ'লেও ধৰক,
অ', উম, মই এতিয়া ফিল্ডত মানে, কেনদিদেট নতুন নাই যে, সেইটোকাৰণে যাব লগা হৈ আছে ন! চ' বিচাৰি আছো আমি মানে
এনে কি কি কৰিব লাগে ফিল্ডত?
ফিল্ডত মবিলেচন কৰিব লাগে। তাৰপিছত মানুহবিলাককো মানে ক'ব লাগে, আমাৰ অফিচৰ বিষয়ে। কোনোবা যদি আহো বুলি আহিব পাৰে, তেনেকুৱা আৰু। এনেতো আমাৰ মোবাইলতে হৈ যায় চব মানে, ফেচবুকত দিয়াই আছে না!
মানে এড কৰিব লাগে ন মানুহ?
অ' এড কৰিব লাগে। কিবা থাকেই নহয় আদিব অ' আদিবাসী মানুহখিনি আহেই ন? আমাৰ ইয়াত প্ৰায় আদিবাসী মানুহে বেছি আছে।
অ'। সেই, তু-তুমি যে কৈছিলা কোম্পানীটো ন? সেইটো তেনেকাই। তুমি যে কৈছিলা কোম্পনীটো যে, কি কৰিব লাগে, কি কৰিব নালাগে! সেইটোৱে কোম্পানীয়ে হয়।
উম, সেইটো কোম্পানীয়ে। আমি মানে কি হয়! আমাৰ অফিচত মানে ট্ৰেইনিং হয়, ট্ৰেইনিংৰ পাছত ক্লাইণ্ট থাকে ক্লাইণ্টক আমি প্লেচমেণ্ট দিও, তোমাৰ হেৰি কৰো মানে মানুহখিনিক পেচেন্ট কেয়াৰ হিচাপে দিলো, বা কাৰোবাৰ ঘৰত। কাৰোবাৰ ঘৰত এ ঘৰুৱা কামৰ হিচাপে দিলো। কাৰোবাৰ ঘৰত শিশু চোৱা হিচাপে দিলো, তেনেকে মানে আমি প্ৰভাইড কৰো।
অ' অ' মানে তোমালোকে বুজাব লাগে। কাউঞ্চিলৰ আৰু তোমালোক ন?
অ' হয় তেনেকুৱাই আমাৰ এনে হেড অফিচ গুৱাহাটীত আছে তোমাৰ এটা, আৰু এটা তোমাৰ কলকাতাত আছে। ইয়াত তোমাৰ লাষ্ট তোমাৰ তিনি নম্বৰ অফিচটো আছে। উম।
কষ্টও আছে বাৰু!
কষ্ট তেনেকাতো, মানে ফিল্ডত ঘূৰিব লাগে এইটোৱে কষ্ট
অ' সেইটোৱে। সেইটো আছেই। আৰু হেদেক আছেতো, অফিচত থাকিলেও হেদেক আছে। চব ফিলআপ কৰিব লাগিব মোবাইলত, ফোন কৰিব লাগিব যিখিনি আহে! যিখিনি নাহে সেইখিনি উঠাব লাগিব কম্পিউটাৰত। সেইবিলাক ঢেৰ কাম থাকে।
আকৌ, নতুন মেম্বাৰবিলাকৰ লগতো কথা পাতিব লাগিব!
এনেকুৱাই
সেইটোয়ে আজিকালিনো, কষ্টনো কোনটো কামত নাইনো? মোৰো সেয়ে একে। বহি থাকিব লগা হ'লেও কষ্ট মোৰ।
উম, আজি নগ'লা নেকি পাৰ্লাৰত?
নাই, এইকেইদিন যোৱাই নাই মই।
আচ্ছা। কিবা বনাই আছিলা ঘৰতে? উম বহুত গৰম।
ঘৰতে মানে কিবা বনাই আছো অলপ। প্ৰজেক্ট এটা আছিলে
আচ্ছা আচ্ছা।
প্ৰজেক্টটো মানে কমপ্লিট হোৱাই নাই এতিয়ালৈকে।
উম উম।
পাৰ্লাৰটো মানে অলপ হেৰিকে বনাই আছে যে, এক্সট্ৰা ৰুম বনাই আছে।
আচ্ছা।
সেইখিনিও হোৱাৰ পিছত আগে মিঙ বৰ
উম।
মানে গেছ থাকিব কাৰণে বহিব পৰা মানে এটা
অ
এতিয়া মানে ৰুম মানে এটাই আছিলে সেইটো কাৰণে অলপ প্ৰব্লেম হৈ আছিলে। আৰু মোৰ ৰুমটো মানে জল্দি বনাব লাগে, এটা সৰুকে তাতটো মানে এক্সট্ৰা এটা পাৰ্ট হৈ যায় ন পাৰ্টাৰ লগত নিমিলে ধৰক সেইটো কাৰণে।
উম।
হৈ আছে লাহে লাহে বাৰু, ঘৰতো যে যোনটো প্ৰজেক্ট কৰিছো মানে এইটো তাৰে হয়।
আহ! তাৰ পৰা মানে এতিয়া ঘ- ঘৰত কৰি আছা মানে। উম, তাৰ সজাবা?
উম ডিজাইনিঙৰে হয়।
আত্ছা।
ৱালৰ আৰু ফ্ল'ৰ। মানে মোৰ চাজেষ্ট কৰিব লাগে আৰু
আৰ্টচা।
ক'ত মানে কি লগালে ভাল হ'ব মানে ডেক'ৰেচনত মানে ময়ে আছো। দেকৰ ক'ত সোমাই আছা মানে। তাৰপিছত কাম চাম লগোৱা হয়।
উম।
কৰে আহ কামটো কৰাৰ আগত মোক মডেলটো দেখায়। ঠিকেই আছে নাই মই চাই কেনে ক'ব লাগে আৰু কোন টো মানে ক'ত বহিব আৰু। হৈ আছে তেনেকা। বাকী তোমালোকৰ? ৰোমটো হেৰি কৰিলা?
নাই নাই প্লাষ্টাৰ খিনি বাকী আছে যে। নাই নাই প্লাষ্টাৰ বাকী আছে সেইখিনি মানে টাইমৰ অভাৱ না মিস্ত্ৰী মানুহ কি হয় জানা চাই থাকিব লাগে। অ ঠিকাত দিলেও চাই নিজ হাজিৰা দিনও চাই থাকিব লাগে সেই টাইম হ'বৰ কাৰণে প্লা চনে বাকী এ শুওঁ বুলি ভাবিছোঁ।
সেয়ে আৰু মিস্ত্ৰী কামত লগালেও ঘৰত থাকিব লগা হয়।
এইটোয়ে এইটোয়ে ম পইচাটো লাগিলে বেছিয়ে দিয়া কিন্তু চাই থাকিব লাগে যে সেইটো মানে মেইন কথা। তেনেকুৱা তেনেকুৱা প্ৰব্লেমৰ কাৰণে মই প্লাষ্টাৰ খিনি কৰিব নাই। এনে গাঠনি তোমাৰ কমপ্লিট টিং চিঙৰ মানুহৰ কেঞ্চি লগালো চব খিনি গৈ গল। প্লাষ্টাটো অলপ আৰু তলত বা দৰ্জা খিৰিকী তোমাৰ হেৰি কৈ থোৱা আছে এতিয়া এই কি কয় চৌকাথ খিনি লগাই থোৱা আছে। অ চৌকাত খিনি লগোৱা আছে বাকী পাল্লা বিলাক লগোৱা নাই। নাই পাল্লা বিলাক এতিয়া নলগাও বুলিয়ে লগোৱা নাই। খানা চামাৰ বত পাল্লা হেৰি হৈ যাব নাই নাই বৰষুণ তিঙ লগোৱা হলটো। সেইটো একো নহয় কিন্তু মেইন কথা হল হেৰি, কালাৰ চালাৰ কৰতে হেৰি হৈ যাব ন। আগতে এইখিনি কমপ্লিট কৰাৰ পিছত কালাৰটো কৰাৰ পিছত খিৰিকী খিনি, দৰ্জাখিনি লগাম বুলি ভাবিছো। প্লাষ্টাৰ কৰোটোও বেয়া হৈ যাব ন প্লাষ্টা কৰোটোও বেয়া হৈ যায় সেইটো কাৰণে মই কৰিব পৰা নাই।
টিঙখিনি লগাই হলে তুমি মানে পুতিনটো কাটি দিব পাৰিব পুটিনটো কটাৰ পিছত তেতিয়া। মই বাকী খিনি চাব পাৰিম আৰু।
নহয় নহয় টিঙখিনি লগালো, প্লাষ্টাৰটো কৰা নাই প্লাষ্টাৰ কৰাৰ পিছত পুটিন ক আৰু কঠিন কাটিন মই কালাৰ চেষ্টা নকৰো। তাৰমানে কালাৰ তাতে মানে মই কিবা কিবি মানে সেইখিনি কৰাই দিম।
অ' এনে কি কি ভাবিছা এনে পাইলচ লগাম বুলি ভাবিছ নে পেপাৰ লগাম বুলি ভাবিছা?
এ ফ্ল'ত ফ্ল'ৰত তাইলচে লগাম।
চ লগাবা।
উ নহ'লে আজিকালি কিবা এ কিবা এটা ওলাইছে নহয় কিবা। সৰুৰ কিবা এটা ওলাই নে সেইটো ভাবে চাইছো আৰু
সেইটো তোমাৰ পেপাৰৰ নিচিনা ৰাবাৰ হয়। ৰাবাৰ চিট হয়।
আহ কিবা এটা ওলাইছে অ' কিন্তু ৱালত মই তোমাৰ এক্সট্ৰা একো নকৰো খালি পুটিন একদম দাঁতকে তিনিবাৰ। মান মাৰি দিম তাৰ ওপৰত জি ড্ৰয়িং কৰো আৰু
অ' অ' ড্ৰয়িং কৰিব ন? তুমি যদি থিমৰ ওপৰত যেতিয়া, ম জেগা জেগা যদি তুমি মানে বেলেগ বেলেগ লগোৱা, তেনেহ'লে মানে ইমান এটা ভাল নালাগিব। তুমি যদি এটা থিমতে যদি লগোৱা ধৰা এটা, থিম মানে কেনেকা, এটাই থাকিব মানে চব ফালে থাকিব। বেছি ভাল লাগিব।
প্ৰটিন বিলাক হোৱাইট কালাৰ হৈ যায় ন, সেইকাৰণে মানে ৰুম বিলাকৰ শ' এটাও আহে। মই মানে কালাৰ বিলাক আজিকালি আকৌ কৰ পুৰণা হওক। সেইবিলাক কৰি থাকিবলৈ হেৰি নাই। বগাটো হলে পাছত মন গ'লে বেলেগ কালাৰ মাৰিব। ও পাৰিল না কালাৰ মানে বগাতো প্ৰটিনটো থাকিবই। প্ৰটিনটো পাতি থৈ দিম সেইকাৰণে, প্ৰটিনৰ ওপৰতটো পাৰিব ন হেৰি কৰিব। অ' অ' সেইটোৱেই কালাৰ কৰিলে বস্তু - পেইণ্টিংটো শ্ব টোতকে সেই প্ৰতিনট বেছি ধুনীয়া আহিব।
পুটিনটোত মানে তুমি যি মাৰা, ৰেড মাৰা, ব্লেক মাৰা, যি মাৰা। মানে এটা চাইনিং টো হয়। ভাল লাগে। মানে তোমাৰ হোৱাইটৰ ওপৰত মাৰিলে বেকগ্ৰাউণ্ডটো হোৱাইট হৈ থাকে ন। এতিয়া ভাল লাগে।
এটো যে যিটো পি পি চি চিলিং ওলাইছে, সেইটো তোমাৰ স্কাৰ ফুট কেনেকে লয় জানানে?
সেইটো স্কোৱেৰ ৰ ফুট কিমান নাজানো। কিন্তু মানে সেইটো আজিকালি বহুত ওলাইছে। ভাল ভাল লাগে কিন্তু দেই, তুমি যি ডিজাইন দিম বুলি ভাবা।
অ' ওপৰতটো ভাবিছো পি পি চি চিলিঙি দি দিম, অ' চাইদটো তোমাৰ ৱাল বিলাক হেৰি - মাৰি দিম, দৰ্জা খিৰিকী বিলাক অকমান কালাৰ কৰিম বাৰু। পটিনটোতো মাৰিবই লাগিব। উ দৰজা খিকি বিলাক কালাৰ অকণ কৰিম।
তুমি টেপ লাইটো ল'ব পাৰিবাটো চেলিঙত তুমি। তেপ লাইট মানে তোমাৰ এইটো যে, টেপৰ নিচিনাকৈ তোমাৰ এনেকৈ দীঘলৈ মাৰিব পাৰি, লাইট জ্বলি থাকে।
অ' গোল গোল কেতিয়াবা য'তে ত'তে লগ হ'ব পাৰি। চাৰি পিনে চাৰিটা লগালা কালাৰিং লগালা। এনেকুৱা ন? উম। মল পিব ষ্ট লগাম বুলি ভাবিছো। স্কোৱাৰাৰ ফিট টো কেনেকে আইডিয়া যদি হয়, কোনোবা আছে যদি সুধিবাচোন।
মইতো লগাইছো বাৰু। কিন্তু মানে এ তেনেকোৱা স্কাৰ ফিট- ইন্ছ, সেইবিলাক মই হিচাপ কৰা নাই আৰু সেইবিলাক লগাই দিব গ'লে মই লগাই দিওঁ।
অ'।
মানে তেনেকা কনট্ৰেক্দাৰ আছে। কন্ট্ৰেকদাৰটোৰ লগত,
আচ্ছ অ' অ' অ' অ' তুমি সুধি দিবা, ধৰি লোৱা া স্কোৱাৰ ফুট কেনেকে লয়, সেইটোতো চিষ্টেমটো সেইটোৱে চাগে মই জনা মতে।
সেইটোৱে হ'ব চাগে।
অ' তেনেকুৱাই মই জনা মতে দেই। নহলে কিবা মানে ৰুমৰ স্কুৱাৰ ৰ ফুট হিচাপেও চাই। কাৰোবাৰ ৰুমটো ধৰি লও বাৰ বাই ষোল্ল। সেইটো হিচাপতো বনাই দিয়ে, এইটো ৰুমত ইমান এইটো ৰুমত ইমান। কৰিব। মই মানে যিমান খিনি জানো সিমান খিনিয়ে জানো আৰু যোন সকলে মানে কৰে, সেই সকলে বেছি ভালকে জানিব ন।
উম হম।
আমাৰ ইমান আইডিয়া নাইতো, সেইটো কাৰণে মানে তোমাক কথাটো কলো আৰু। ত খবৰটো কৰিয়ে ক'বা হা।
ঠিক আছে বাৰু মই সুধিম বাৰু আজিয়ে সুধিম।
উম মে সুধি পেলাই মোক কবা।
সুধি কিনে মই তোমাক কৈ আছো বাৰু দিয়া। মই তোমাক সন্ধিয়া ফোন কৰিম।
অ অ ঠিক আছে কৰিবা ৰাখো ন।
উম হম